হেল্ল'
হেল্ল'
অ মোৰ মাততো শুনা পাইছানে।
পাইছো পাইছো।
কি কৰি আছা এতিয়া।
এই আছোঁ এনে তুমি
অ এ মইো এনেই আছো এই যিহে গৰম পৰিছে
উম নকবা আৰু গৰমৰ কথা।
তাকে তাকে এই ফেন তলতে অকণমান এতিয়া বহিছোঁ আৰু-
আচ্ছা।
উ বাকী ভাত পানী খালা নাই।
খালো খালো তুমি খালা নহয়।
অ ময় খালো খালো বাৰ কিহে খালা তাকে ভাত, পানী,
ভাত আজি ৰুটি খালো ভাত তেনে বনোৱা নহলে
অ অ অ ভালেই কৰিলে আৰু মাজে মাজে ৰুটি চুটি খায়ো থাকিব লাগে কিমাননো ভাত খাবা আৰু
হয়
অ মাহেঁতৰ ভালনে
ভাল ভাল
অ অ অ তাকে তাকে কথা এটা গম পাইছা নাই
কি বাৰু
এই আমাৰ ঘৰলে তোমাৰ ফৰেনাৰ দুটা আহিছে নহয় মানে লগৰে আৰু
অ কোন জেগাৰ পা
এ তোমাৰ এই ফৰেনৰ ফৰেনৰ পৰা আহিছে
গম পাইছো ফৰেনাৰ হলেতো জেগাতো নাম এটা কিবা এটা থাকে
এ জেগা জেগা মানে মই তোমাৰ ফৰেনৰ ইমান নাজানো ন সিহঁতে মানে ঘৰতো কত ইমান গম নোপাওঁ তাকে মানে সেই তেনেকে ডাইৰেক্ট মানে চিনাকি হোৱা নহয় অনলাইনত চিনাকি হৈছিলো মানে ইছো ছচিয়েল মিডিয়াৰ জৰিয়তে চিনাকি হৈছিলো
অহ
তাকে সিহঁতে মানে ইয়ালৈ আমাৰ ইয়ালৈ আহিম আহিম বুলি কৈ আছিলে আৰু অসমলৈ
আচ্ছা
তাৰপিছত মই বোলো আহি আহিবা বুলি গ'লো তাৰপিছত সিহঁতিৰ আহি পাই গলসি নহয়
তা পা
তাকে এতিয়া কি ঘৰতে আছে আৰু এতিয়া
এনে কথা বতৰা কিহত পতা হৈছে কেনেকে মানে
হুম সেই সেইটো সেইটো আচলতে বহুত জমনিৰ কথা গম পাইছা নাই
কি বা
এতিয়া তোমাৰ মাহ হ'লেতো ফৰে ফৰেনৰ লেংগুৱেজটো নাজানে
আহ
এতিয়া তাকে মোৰ সেই মই মানে ট্ৰেন্ঞ্চলেটৰ হিচাপে মানে কথাখিনি বুজাই আছো আৰু মাহ হেতঁক সি সিহঁতেও অসমীয়া না জানে মাহঁতেও ইংৰাজীত কথা পাতিব নাজানে কি কবা আৰু এইখন জমনিহে হৈছে আৰু
একো নাই তেনেকেই চলিব আৰু
তেনেকেই চলিব আৰু তাকে এতিয়া সিহঁতি মানে তেনেকেই চলিব আও, তাকে এতিয়া সিঁহতি মানে এইবিলাক আমাৰ ইয়াত মানে গাওঁৰ গাঁওৰ পৰিৱেশ আৰু, সিহঁতি তোমাৰ সেই গৰু চৰু দেখিছে ইয়াত দে দেখি থাকি মিলি আৰু সিহঁতক আৰু ফটো মাৰিবলৈ লাগে নহয় গম জান নাই পুৰা অঁ পুৰা ফটো মাৰিছে ভিডিঅ' কৰিছে আকৌ তোমাৰ ইনষ্টাগ্ৰামত লাইভ আহিছে মই
সেয়াই নে নেদেখা যে নেদেখা যে দেখিয়ে আছো হৈছে
আঁহ তাকে সিহঁতে আৰু যেনেকুৱাখন কৰিছে আৰু আকৌ, আকৌ কি গম পাইছানে? পথাৰা বিলাক দেখিছে মম সেইবিলাক দেখি দেখিছে মানে গৰু চৰু জীৱ- জন্তু বিলাক দেখিছে ছাগলী তাগলী দেখিছে
অঃ
সেইবোৰ সেইফালে তেনেকে নেদেখে ইমান।। অঁ আকৌ এইফালে আকৌ মোহো দেখিছে নহয় ডাঙৰ, ডাঙৰ ম'হ ম'হ আছে যে ম'হ দেখি উঠিছে তাৰ পিছত সিহঁতে আৰু সিহঁতৰ মানে বহুত ফূৰ্তি আৰু নেদেখা বস্তু দেখিছে। তাৰপিছত আকৌ আকৌ ৰাতি কি কৈছে গম পাইছা নে
কি কৰিছে?
ৰাতি তোমাৰ আকাশত তৰা চাই আছে নহয় তাৰ উপৰিও তো এই মানে তোমাৰ কি ক'বা সিহঁতে মানে সিহঁতৰ তাত তোমাৰ গোটেই ঘৰৰ ঘৰৰ ভিতৰতে থকা ওলাই নাযায় আকৌ তোমাৰ সেই এইবিলাক এই নগৰ চগৰৰ সেইবিলাক পৰিৱেশটো কেনেকুৱা আৰু
তাকে সেয়া বহুত আধুনিকতা আৰু
মানে সেই তাত তোমাৰ হেৰিয়ে কৰিব লাগে তৰাই নেদেখে মানে। তৰা চাব। চাবলৈই নাপায় মানে তাৰপৰা তোমাৰ ইয়াত আহি মেলি গোটেই তৰা দেখিছে কিবা কিবি ধেৰ আৰু। সিহঁতৰ। একেবাৰে মানে কি আনন্দ মই কৈছো নহয়। তাকে এতিয়া তোমালোকৰ ঘৰত এই হেৰি চৰি আছে। আছে নেকি হহ চাঁহ আছে নেকিা বাৰু?
আছে এতিয়া নতুনকে অনা হৈছে পোৱালি।
অহ ', - অহ ', - অহ ', ডাঙৰ হৈছে নাই মানে মোৰ সিহঁতি আহিছে যে।
অহ ', ডাঙৰতো হোৱা নাই তেনেকে সৰু - সৰু হৈ আছে। নহয়।
অহ ', সৰু হৈ আছে নেকি মই ভাবিছো? ভাবিছিলো তোমালোকৰ তাতে চাগে হাঁহ চাহ পাম। তাকে সিহঁতিও মানে সেই হাঁহৰ মাংস কোমোৰা হতে হাঁহৰ মাংস খাম বুলি কৈ আছিলে।
অহ ',
তাৰপিছত মই বোলো ৰ'বা তেনেহ'লে মই বিচাৰি চাওঁ। সেনেকে বুলি সেইটো কাৰণে মই হেৰি কৰিছো।
মে, অহ ', ইয়াত গাঁৱত আছে বাৰু বেলেগৰ ডাঙৰ - ডাঙৰ আমাৰ ইয়াত ডাঙৰ হোৱা নাই মানে।
অহ ', - অহ ', গাঁৱত আছে। ন অহ ', তেনেহলে - তেনেহলেতো ভালেই হ'ব বাৰু তুমি কাম এটা কৰিবাচোন। নহ'লে হাঁহটোৰ ব্যৱস্থা কৰিবাচোন বাৰু। অহ ', - অহ ', তুমি পাতি দিয়া মই পইচাটো টেনশচন ল'ব নালাগে বাৰু। পইচা টো দি দিম বাৰু।
হব- হ'ব
অহ ', - অহ ', তাকে আমাৰ ঘৰতো কোমোৰা চোমোৰা আছে বাৰু
অহ ',
তাকে আজি সিহঁতক মানে হাঁহৰ মাংসই খুৱাই দিম আৰু।
উম ', ভালে তেতিয়া মোৰ হাঁহটো লৈ ময়ো যাব পাৰিম আৰু।
অঁহ ', - অঁহ ', তুমিও আহিবা - আহিবা তাকে লগতে অকণমান লাগি ভাগি দিবা আৰু। আ আকৌ মানে কি গম পাইছ নাই আমাৰ মানে ঘৰত মানে মাহঁতে মাছ মাংস নাখায়।
অহ ',
আকৌ তোমাৰ ম যদি এতিয়া তোমাৰ। সেই ভাত বনোৱাত লাগো। আকৌ সিহঁতে আকৌ বহুত ব'ৰফিল কৰিব নহয় গম পাইছা নাই, বৰিং হৈ যাব নহয়।
ঠিক আছে ম বাৰু যাম তেতিয়া লাগি মেলি দিম আৰু।
অহ ', তুমিও লাগি মেলি দিবা তেতিয়া তো সহায়ো হব তুমি ধুনীয়াকে খাইও যাব। তাকে সেইটোকে কৰিবা
তাকে
তাকে এতিয়া আহি উম তোমালোকৰ সেইফালেও তাক লৈ যাম বাৰু দেই
অঁ অঁ আনিবা এইফালৰ চাহিও পৰিৱেশটো দেখিও ভাল পাব
অঁ দেখিও ভাল পাব মানে সিফালে তোমাৰ সেইফালেতো প্ৰকৃতিটো ইমান ভালেই নহয় গম পাইছে নে পৰিবেশ বিলাক আমাৰ ইয়াত তোমাৰ বহুত ভাল লাগে, সিহঁতি ফুৰিবলৈ যাম বুলি কৈ আছিলে মানে তাকে এতিয়া কলৈ নিও তাকে ভাবি আছো গম পাইচা নাই
আনিবা এইফালে সিটো চাইডে নৈ চৈ আছে চাব পাৰিব আছে আছে ইফালে যাব পাৰিব চাব পাৰিব
অঁ তেনেহলে যাব পাৰিম যাব পাৰিম সিহঁতেও মানে মানে সেই মানে এইবিলাক তোমাৰ প্ৰাকৃতিক পৰিৱেশ বিলাক চাই ভাল পাইছে মানে তাকে সিহঁত মানে সিহঁতক মানে ঘূৰি ফুৰিবলৈ লাগে গম পাইছা নাই উম তাকে সেইটো কাৰণে হেৰি কৰি আছোঁ আৰু মানে জেগা এটা চাই আছোঁ ক'লৈ নিম
আনিবা এইফালে আনিবা চব এইবোৰ দেখাব পাৰিবা আৰু কিবা কিবি আছে
অঁ তাকে এবাৰো লৈ যাম লৈ যাম এই আৰু এটা কথা কি গম পাইছা নাই তোমাৰ অঁ এই আমাৰ আমাৰ যে ফৰেইনাৰবিলাক যে আহিছে এই ফৰেনাৰ লগ অ দুটা যে আহিছে ফৰেনাৰ
অঁ
কি কৰিছে আৰু এই গোটেই মানুহ এইবিলাক আমাৰ ঘৰত আহি পেলাই জোম খাই গৈছেহি নহয় মানে গম পালে আৰু শুনিলে মানে ফৰেনাৰ আহিছে বুলি এতিয়া আৰু চব আৰু ফৰেনাৰ চাবলৈ আহিছে সিহঁতি সিহতৰ একদম কেনেকুৱা লাগিছে
এ নেদেখা ধৰা তি তুহি হেৰিত দেখি থকা এতিয়া ওচৰত পাইছে চাইছেহি।
তাকে সে সিহ-সিহঁতি কি কৈছে এবাৰ মোক মোক পিছফালে লুকাইছে। এবাৰ ঘৰৰ ভিতৰ গৈ সিহঁতে মানে সিহঁতৰ কিমান লাজ লাজো লাগিছে সিহঁতৰ। আকৌ মানে কিবা কিবা কিবি নিজৰেই মানে কিবাকিবি নালাগে জানো আৰু তোমাৰ সেই মানুহে যদি তোমাক চাবলৈ আহে অ', তাকে তাকে সিহঁত তই সিহঁতে কেনেকুৱা লাজ কৰিছে আৰু। তাৰপিছত আকৌ আমাৰ মাহঁতে আকৌ হেৰিও কৰে নহয় এই তোমাৰ তাঁত তাঁত চাত বৈ থাকে যে। গামোচা চামোচা লগাই থাকে সি সিহঁতক আৰু গামোচা লাগে নহয় এতিয়া গামোচা লাগে ৰুমাল লাগে তাক। তাকে সি সিহঁতে কৈছে মানে এতিয়া গামোচা লাগে, গামোচা লাগে বুলি। তাৰপিছত মোক বোলো হ'ব টেনচন ল'ব নালাগে গামোচা দি পঠিয়াম তোমাল লগক গামোচা ৰুমালে।
অ', দি পঠাব পে
অ', মানে মইতো গামোচা গামোচা ৰুমাল চুৰিয়া তেনেকে সিহঁতক দিয়ে পঠাম বুলি ভাবিছো।
অ'।
আনা আনা অসমলৈ আহিছে যেতিয়া আমাৰ অসমতো সংস্কৃতিটোৰ কথা সিহঁতে অকণমান জানিব লাগিব।
লাগিব অ'।
তাৰপিছত মই সিহঁতক কৈছোঁ বাৰু দেই মই আমাৰ অসমৰ যি সংস্কৃতি বিহু চিহু সেইবিলাকৰ কথা মই সকলোৱে কৈছোঁ বাৰু দেই। তাকে সিহ সিহঁতি বহুত ভাল পাইছে আকৌ সিহঁতক বিহুত আহিবলৈ গৈছে সিহঁতি আহিম বুলি কৈছে আকৌ বিহু।
অ', মাতিবা দেখাবা।
তাকে তাকে সিহঁতে তোমাৰ হেৰি গামোচা গামোচা সিহঁতকো দিয়ে পঠাম আৰু।
অ'।
তাকে মানে এতিয়া সিহঁতে অসমলৈ আহিছে যেতিয়া অসমৰ সংস্কৃতিটোৰ বিষয়টো জানিবই লাগিব। অ', তাৰপিছত কি? গ'লো মা মায়ে পিঠা চিঠাও বনাই বনাইছে আজি।
অ
পিঠা বনাই আছে ত সিঁতক পিঠা বগা পিঠাও খুৱাম মানে পিঠা চিঠা যি যি হয় চাম আৰু মানে লাডু বনাবলৈ কৈছো মাক আকৌ হেৰি এইটো তিল দিয়া পিঠা বনাবলে কৈছো তাৰপিছত মাল খ বনাবলৈ কৈছো তেল দিয়া পিঠাও বনাবলৈ কৈছো
অ তিলীয়া পিঠা কেনেকে বনাই দেখাই দিবা
দেখাইদিম দেখাইদিম মানে সিহঁতক আমাৰ অসমত তোমাৰ বিহু মানে পিঠা চিঠাখিনি মানে সিহঁতক খুৱাই পঠিয়াম আৰু
উম
আকৌ সেই ইমান দূৰৰ পৰা আহিছে হয় নহয় আমাৰ আমাৰ সেইবিলাক সেইটো কাৰণে আমি এইবিলাক খুৱাই পঠিয়াম সহঁ
সেইটোৱে আমাৰ সংস্কৃতিতটো আমি দেখুৱাতটো আমাৰ নিজৰ কৰ্তব্য
খোৱাটো নিজৰ কৰ্তব্য সেইটো কাৰণে সিহঁতক পিঠা চিঠা দি পঠিয়াম আৰু
অ
তাকে তুমিও গম পাইছা না ওলাবা নহলে এদিন আমিও যাম সিহতৰ সিহঁতৰ ঘৰলে
জাম জাম ও
যাম নহলে মানে হেৰি সিহঁতি এতিয়া ধৰি লোৱা আমাৰ ওলে আহিছে হয় নহয় আকৌ মোকতো এতিয়াই লগ ধৰিছে যাবলৈ মই বোলো এই এতিয়া ন যাওঁ মোক অকণমান পাছত মানে কেইদিনমানৰ পিছত যাম
আহ আহ
সেয়া আকৌ মানে
বেয়া পাব অ যাব লাগিব তেওঁলোক আহিছে যেতিয়া
তাকে তাকে তাকে হেৰি কৰিবা এতিয়া সেইটো কথাটো কলো বোলো হাঁহৰ কথাটোও সুধো
আহ
সেই বুলিয়ে ফোন কৰিছিলোঁ তোমাক
উ অ মই সেইা হাঁহৰ হে পাতিম বাৰু দিয়া
অ অ তুমি আহা টা যোগাৰ কৰি মেলি তুমি ৰা অ সন্ধিয়া সময়ত গুচি আহিবা দেই অ অ, তাকে তেতিয়া আজি ৰাখিছো আৰু দিয়া আজিলে। উম বাৰু